হেল্ল' অ' শুনি আছো শুনি আছো। কি কৰি আছা?
অ', অ', অ', আমি এই মই তোমাৰ এই ভাত পানী খাই বহি আছো।
অ', বাকী খবৰ খাতি কোৱাচোন? এ ময়ো তোমাৰ সেই ভাত চাত খাই মেলি বিচনাতে শুই আছো আৰু অকণ।
অ', অ', খবৰ খাতি তোমাৰ ভালেই বাৰু দেই। খেতি পথাৰত লাগিবলগীয়া হৈছে গৰু গাইও চাই আছো মানে অকমান তোমাৰ। সেইকাৰনে অলপ এই কষ্টত টো দিনত অকমান বেছি হয় ৰাতি অকমান সোনকালে শু মই বোলো ফোন এটা কওঁচোন বহুত বহুত দিনত হ'ল খবৰ খাতিও পোৱা নাই। বাকী তোমাৰ কোৱা কিছু চলি আছোঁ।
এতিয়া মোৰও তোমাৰ খবৰ-খাতি বাৰু ভালেই চলি আছে দেই। তাকে মই সেই তোমালৈ ফো ফোন কৰিলোঁ মানে কথা এটা আলোচনা কৰিম বুলি ফোন কৰিলোঁ গম পাইছা নাই, এতিয়া। এই এতিয়া মানে ধৰি লোৱা এই মহিলাবিলাক যে, মহিলাবিলাক চাবাচোন। মানে আজিকালিতো অকণমান হেৰি হৈছে বাৰু দেই, কিন্তু তোমাৰ মহিলাবলাক আচলতে অ ইমান সবলীক-সবলীকৰণ নহয় মানে গম পাইছা নাই ইমান সবল নহয় যেনেবা বৰ্তমান। গম পাইছা নে, সেইকাৰণে আমি এতিয়া প্ৰথম কথা আমি মহিলাবিলাকক মানে অ',। সশক্তিকৰণ কৰিব লাগিব গম পাইছা নাই। বা সবল কৰিব লাগিব, হোম, এতিয়া আচলতে আমি কেনে অ', কেনেধৰণে সবল কৰিম হয় নে নহয়, এতিয়া প্ৰথম কথা। সেই আগ-আগৰ দিনৰ ফালে যদি আমি অকণমান যদি ঘূৰি যাওঁ দেই আগৰ দিনৰ ফালে। তেনেহলে কি হয় গম পাইছা নাই আগ আগৰ দিনত তোমাৰ সেই মহিলাসকলক একেবাৰে কাম কৰিবলৈ দিয়া হোৱা নাছিল গম পাইছা নাই কথাটো। তোমাৰ আগৰ দিনৰ যিসকল তোমাৰ যিসকল মহিলা আছিলে। সেই-সেই মহিলাসকলক কি হৈছিলে তোমাৰ একেবাৰে এটা ঘৰৰ ভিতৰত তোমাৰ আৱদ আবদ্ধ কৰি ৰৈ ৰাখিছিলে বা এটা ৰুমৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিলে গম পাইছা নাই। তেতিয়া তোমাৰ সেই মানুহৰ সৈতেও কথা পাতিবলৈ নিদিয়ে। মানুহক তোমাৰ চাবলৈও নিদিয়ে একদম পুৰা উৰণি দি ৰাখি থৈছিল গম পাইছা নে। তোমাৰ আকৌ সেই সময়ত তোমাৰ অ', বিদ্যয়ালয়লৈও যাবলৈ দিয়া। হোৱা নাছিল মানে শিক্ষাৰ পৰাটো একেবাৰে দূৰতে ৰাখিছিল আৰু গম পাইছা নাই। গতিকে সেই ক্ষেত্ৰত তোমাৰ আছে, সেই ক্ষেত্ৰত তোমাৰ মহিলাসকল বহুত দূৰত। মানে তোমাৰ হেৰি আছিল গম পাইছা নে, মহিলাসকল মানে বহুত দুৰ্বল আছিল। তোমাৰ সেই সময়ত কি কৰিছিলে। অ', মহিলাসকলক একেবাৰে তলত ৰাখিছিলে, তোমাৰ যিসকল পুৰুষ আছে। সেই পুৰুষবিলাকহত তোমাৰ একেবাৰে। ওপৰত ৰাখিছিলে মানে উচ্চ স্থানত ৰাখিছিলে গম পাইছা নাই তোমাৰ সেই সময়ৰ পৰা তোমাৰ কি হৈছিলে অ', তেতিয়া সেই সময়ত। তোমাক যে মহিলাবিলাকক ইমান যে নিচ দেখায়। তাৰ ফলত কি হৈছে এতিয়া মহিলাবিলাকও মানে। দুৰ্বল হৈ গৈছে মহিলাবিলাক বৰ্তমান গম পাইছা নাই। সেই তাৰ মানে প্ৰভাৱটো এতিয়াও আছে কৰ'বাত-ক'ৰবাত। গতিকে সেই তাৰ পৰা কি হৈছে আজিকালি তোমাৰ মহিলাবিলাক এতি এতিয়া বাৰু চৰকাৰে বাৰু কিছুমান নীতি-নিয়ম উলিয়া-উলিয়াই আছে দেই মহিলাবিলাকক সবল কৰিবলৈ। এতিয়া বাৰু মানুহবিলাক-মানুহবিলাক তোমাৰ শিক্ষিত হৈছে যে মানুহবিলাকক। তোমাৰ সকলোৱে। প্ৰায় খিনি মানুহে তোমাৰ শিক্ষাৰ জ্ঞানখিনি অৰ্জন কৰিছে যাৰ ফলত এতিয়া মানুহবিলাক। তোমাৰ বা সমাজ। ধৰা তোমাৰ এতিয়া ল'ৰা আৰু ছোৱালী দুইজন-দুইটাক সমান বুলি এতিয়া বি মানে বিশ্বাস কৰে বা বিচাৰ কৰে গম পাইছা নাই, কিন্তু আহ',। অ', লিংগ সমতাটো মানে এতিয়া সমান বুলিয়ে কয় আৰু মানে সেয়ে সেই। সেইটো সময়ত কিন্তু তেনেকুৱা নাছিলে গম পাইছা নাই সেইটো সময়ত তোমাৰ। সেই যিসমূহ ছোৱালী বা উম', বা মাইকী মানুহ, সেইবিলাকক একেবাৰে তলত ৰাখিছিলে আৰু তোমাৰ ঘৰত অক অকল কাম বন কৰিবলৈহে ৰাখিছিলে গম পাইছা নাই, তাৰো সেই সময়ত কি হৈছিলে সেই। আহ যিসকল লোক আছিলে সমাজৰ লোকসকলৰ মানে শিক্ষাগত জ্ঞানটো একেবাৰে খুব কম আছিলে গ'ম পাইছানে? যাৰ ফলত মানুহবিলাকে এইবিলাক কথাবিলাক বুজি পোৱা নাছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ কাম বিলাক হাতত লৈছিলে। কিন্তু তোমাৰ এতিয়া ধৰি লোৱা শিক্ষাই সকলোকে চেঞ্জ কৰি পেলাইছে। এতিয়া তোমাৰ এতিয়া আকৌ তোমাৰ নতুন কে তোমাৰ হেৰি এটা ওলাইছে গ'ম পাইছানে? তোমাৰ লেডিজ ফাৰ্ষ্ট বুলি এতিয়া আকৌ লেডিজ ফাৰ্ষ্ট বুলিহে কয়। এতিয়া তোমাৰ আকৌ পুৰুষতকৈ আগত কিন্তু এতিয়া মহিলাকহে ৰাখে চাবলৈ গ'লে। এতিয়া মানে সেই এটা তোমাৰ প্ৰাচীন কালত কি হৈছিলে। তোমাৰ মানে আগৰ দিনৰ কথা কৈছো আগৰ দিনত তোমাক আহ মানে পুৰুষসকলক আগত ৰাখিছিলে। আৰু এতিয়া কি হৈছে মানে এতিয়া সম্পূৰ্ণ বিপৰীত নিচিনাই হৈ পৰিছে, এতিয়া তোমাৰ লেডিজ বিলাককহে প্ৰথমতে ৰাখিছে গম পাইছা নাই? সেই ক্ষেত্ৰত তোমাৰ এতিয়া চাবলৈ গ'লে মহিলাসকল বা ছোৱালী বিলাক আচলতে এতিয়া সবল হৈছে বাৰু দেই। আৰু কি কৰিছে তোমাৰ চৰকাৰেও তাৰ প্ৰতি গুৰুত্ব দিছে কিন্তু দেই নাইডিয়া বুলি নকওঁ। এতিয়া তোমাৰ চাবাচোন। এই ধৰি লও আমাৰ মাইকী মানুহ বিলাকৰ গোট বিলাকৰ ফালে যদি তুমি মন কৰা। চৰকাৰে তোমাক আ তোমাৰ আত্মসহায়ক গোট। মানে তোমাক প্ৰতিষ্ঠা কৰাই দিছে বা প্ৰতিষ্ঠা কৰিবলৈ তোমাৰ অনুমতি দিছে। আৰু তাত তোমাৰ চৰকাৰ বিলাকে তোমাৰ হেৰিও কৰি থাকে তাত সহযোগো কৰি থাকে। আাৰ অফাৰ-চফাৰ বিলাকো দি থাকে কিবা লোন-চনো দিয়ে। তেনেকুৱা ধৰণৰ মানে বিভিন্ন প্ৰকাৰে সহায় কৰি থাকে, এতিয়া তোমাৰ আত্মসহায়ক যে গোটসমূহ তাৰ পৰা কি হৈছে গ'ম পাইছানে! তোমাৰ মহিলাাসকলে মানে কিবা এনে ঘৰত বহি নাথাকি। মানে নিজে কিবা এটা উম, নিজৰ মানে নিজকে সহায় কৰিবলৈ কেতিয়াবা মানে গোটত পইচা জমা কৰি কৰি থব পাৰে। গ'ম পাইছা নাই? আৰু তোমাৰ সেই গোটৰ পৰা ধৰি লোৱা অ', লোনো ল'ব পাৰে সেই গোটৰ পৰাই। এনেকে মানে নিজৰ মানে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ মানে এটা প্ৰচেষ্টা আৰু সেইবিলাক। আহ, আত্মসহায়ক গোট আনি দিছে। এতিয়া মানে যাৰ ফলত তোমাৰ যাৰ পৰা কি হয়। আমি নিজেই মানে নিজক সহায় কৰিব পাৰো আৰু গ'ম পাইছা নাই, আত্মসহায়ক আৰু। গতিকে সেইটো আত্মসহায়ক গোটবিলাক খুলি দিছে তাৰপ তোমাৰ কি কৰিছে মহিলাবিলাকক তোমাৰ চেল্ফ ডিফেসৰ চেল্ফ ডিফেস শিকাই আছে মানে নিজক কেনেকৈ সুৰক্ষা কৰিব তাৰমানে সেইবিলাক আচলতে আজিকালি আহ, যিসমূহ বিদ্যালয় সেই বিদ্যয়ালয়সমূহতো দেখা গৈছে। যে তোমাৰ কি হৈছে মানে এনেকুৱা ফ্ৰীকৈ চৰকাৰী চৰকাৰীভাৱে আহি মেলি। তোমাৰ যিসমূহ ছোৱালী আছে বা যিসমূহ তোমাৰ মহিলা আছে। সেইসকলক তোমাৰ বিনামূলীয়াভাৱে তোমাৰ মানে নিজক কেনেকৈ সুৰক্ষা কৰিব চেল্ফ ডিফেন্সৰ মানে ট্ৰেইনিং দি যায় গ'ম পাইছা নাই? এইবিলাক আচলতে বেয়া বুলি নকও। সেইবিলাকে আচলতে আমাৰ সমাজখনত তোমাৰ আহ, মহিলাসকলৰ যিটো স্থান সেইটো উচ্চ কৰি তুলিছে। আৰু তোমাৰ কি হৈছে? ছোৱালী বিলাকে তোমাৰ নিজৰ মানে সুৰক্ষাটো নিজে বজ্ মানে পঢ়িব পৰিছে আৰু, নিজে তিস্ক বিলাক শিকিছে তাৰপৰা মানে নিজকে সুৰক্ষা কৰিব পাৰিছে আৰু গম পাইছা নাই? এতিয়া সেই ক্ষেত্ৰত চাবলে গ'লে আমাৰ মহিলাবিলাক মহিল বিলাকক যে সুৰক্ষা যে দিছে সুৰক্ষা নিজকে সুৰক্ষা কৰিব পৰা যিটো কৌশল সেইবিলাক শিকাইছে সেই ক্ষেত্ৰত ভালো হৈছে। আৰু আমি মহিলা বিলাকক কেলে তোমাৰ হেৰি কৰিব লাগে গম পাইছা নাই? মানে কেলে কেলে শিক্ষা অহ গ্ৰহণ কৰাব লাগে, গম পাইছা নে? কাৰণ এজনী এজনী মহিলাই কি কৰে তোমাৰ গোটেই আমাৰ ঘৰখনকে কন্ট্ৰল কৰি থাকে, গম পাইছা নাই? তোমাৰ গোটেই ঘৰখন চলাই থাকে বা গোটেই পৰিয়ালটো চলাই থাকে। গম পাইছা নাই? তোমাৰ আৰু এখন সমাজৰ ওপৰতো তোমাৰ এজনী মহিলাৰ কিন্তু দায়িত্ব বহুত আছে বা
আছে আছে এতিয়া সেইটোৱে আচলতে মূল কথাখিনি তেনে কোৱাই আচলতে কথা খিনি, গম পাইছানে? তুমি এতিয়া যিমানতো নাৰীক সবলীকৰণৰ কথা কৈছা, নাৰী সবলীকৰণ মানে প্ৰথম কথা কথা হৈ গ'ল আমাৰ মাতৃসকলৰ কথা আমি চাবলৈ যদি যাওঁ
হয়।
এ আমাক আমি আমাৰ মাতৃ সকলৰ যদি শিক্ষা সেইটো যদি চাইদে যাওঁ অৰ্হতাটো চাবলে যাওঁ তেওঁলোকৰ অৰ্হতাই আজি আমাক যিমানখিনি শিক্ষা দিছে, আমি আজি ইমান খিনি আগুৱাই যাব পাৰিছো, হয় নে নহয়? আজি তেওঁলোক যদি আৰু শি তেওঁলোক যদি শিক্ষাৰ ক্ষেত্ৰত যদি তেওঁলোকৰ সময়ত যদি আৰু আজি আগুৱাই যাব পাৰিলেহেঁতেন তেনেহলে আমি ইমান আৰু মানে নিজে আচলতে আমি সিমানখিনি আৰু সুবিধ হ'লহেতেন আমাৰ ক্ষেত্ৰত। এতিয়া মোৰ এতিয়া কেতিয়াবা ধৰা আমাৰ আমাৰ যদি মই শি- আমাৰ পেৰেণ্টছৰ কথা যদি ক'ব যাওঁ, আমি আমাৰ যদি অভিভাৱকৰ কথা ক'ব যাওঁ, কেতিয়াবা কি হয় তোমাৰ তেওঁলোকে ধৰা খুব বেছি বেছি অ' অধ্যয়ন কৰিছে দশম শ্ৰেণীলেকে। বা তেওঁলোকে খুব বেছি বেছি তোমাৰ হায়াৰ ছেকেণ্ডেৰীলৈকে অধ্যয়ন কৰিছিল, এতিয়া তেওঁলোকে যিমান খিনি লেকে জানে আমাক সিমান খিনি লেকেহে গাইড কৰিব। হয়নে নহয়? তেওঁলোকে নজনা এটা পথত কেনেধৰণে আমাক গাইড কৰিব, এতিয়া মই তোমাৰ‌ হায়ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকেও নাজানে কোনটো দিশত পঠালে ভাল হ'ব, কোনটো দিশত পথালে আচলতে মোৰ বা নিজৰ সন্ত- সন্তান সন্টোতিৰ আচলতে ভৱিষ্যতটো ভাল হ'ব তেওঁলোকৰ সেইটো ক্ষেত্ৰত তেওঁলোকৰ ভুল নহয়, তেওঁলোকক সময়ত ব্যৱস্থাটো তেনেকুৱাই আছিলে, গতিকে মই সেইতো ক থা এটা কথা বিচাৰিম যে যাতে তেনেকুৱা ধৰণৰ দুুমোজাত যাতে নপৰক বৰ ভৱিষ্যত শিশুসকল সেইকাৰণে তেওঁলোকৰ আম মাক-কৰ কথাই কৈছোঁ বিশেষকে মানে আ, আমি কথাটো আচলতে যদি লিংগ বৈষম্যৰ কথাটো নাচায় যদি ইকুৱেলিটি হিচাপত চাব যাওঁ, তেনেহলে পুৰুষ মহিলা আচলতে উভয়ে আচলতে শিক্ষিত হব লাগে, কিন্তু মহিলাসকলৰ কথাটো কিয় ক'বলগীয়া হৈছে যে আগৰ দিনৰ পৰা কি হৈ গ'ল মহিলাসকল পিছত ৰৈ গ'ল মানে, সেইকাৰণে সেই বস্তুটো মিলাবৰ কাৰণে মানে ইকুৱেলিটিটো মিলাবৰ কাৰণে কি কবলগীয়া হৈছে আজিকালি মহিলাসকলক বেছিকে প্ৰিফাৰেন্ঞ্চ দিবলগীয়া হৈছে। তেতিয়াও সমাজত কিন্তু মহিলাৰ এই যোনটো সমস্যা সেই সমস্যাটো কিন্তু এতিয়া সম্পূৰ্ণ ৰূপ কিন্তু শেষ হৈ যোৱা বা মুক্ত হোৱা দেখা পোৱা নাই গম পাইছেনে। এতিয়া কোনোবা খিনি নহয় কোনোবা খিনি আচলতে খো- খোকোজা লাগিয়ে থাকে গম পাইছা। মানে চাবলৈ গ'লে এতিয়া মই ভাবো, আমি সৰুৰে পৰাই ছাত্ৰীসকলক আচলতে কোনো ধৰণৰ আজিকালিতো ভাল হৈছে কথা খিনি আজিকালি পিতৃ-মাতৃয়ে নিজৰ আহ কন্যা সন্তানক একদম সম্পূৰ্ণ কি দিয়ে স্বাধীনতা দিয়ে সম্পূৰ্ণ নিজৰ ৰূপৰত গোটেই জীৱনতটো আচলতে জীয়া- গোটেইখিনি সেইখিনি আচলতে ভাল কথা হৈছে বা ৰিভলিউচন কাৰণ সেইটো কিয় হৈছে সেইটো এটা প্ৰথম কথা যিহেতু তেওঁলোক তেওঁলোক শি শিক্ষিত শিক্ষিত মাক দেউতাকে আচলতে শিক্ষিত ব্যৱহাৰে কৰিব না বা শিক্ষিত মানসিকতা গঢ়ি উঠিব যদি শিক্ষিত হৈও যদি যদি নিজৰ কন্যা এতিয়া এনেকুৱা মানুহ থাকে ধৰা তোমাৰ কি কৰে আহ নিজৰ কন্যা সন্তান বুলি গম পোৱা লগে লগে আজিকালি বহুত সিক সেনে কোৱা মানুহে কি কৰি দ দি মানে তোমাৰ অভৰচন কৰি দিয়ে গম পাইছ নে গ হয় হয় ভ্ৰণ হত্যা ভ্ৰণ হত্যা কৰি দিয়ে গম পাইছা তে এইবিলাক কথাবিলাক আচলতে আগৰ দিনত বেছিকে আছিলে বৰ্তমান সময়ত নোহোৱা এক গতিকে সেই বস্তুতটো ৰিভলিউচনটো আজি আজি হঠাতে অহা নাই কিন্তু আজি বহু যেষ্ট খিনি সংগ্ৰাম কৰিছে মানুহখিনি মানুহখিনিয়ে গম পাইছা আজি তোমাৰ অ ভাৰত চৰকাৰে যথেষ্টখিনি প্ৰকল্প লৈছে যে বেটি বাচাও বেটী পঢ়াও এইবিলাক ধৰণৰ হেৰি লৈছে বা আমাৰ যথেষ্ট সংগ্ৰামী মানুহ আছে যি সকল সংগ্ৰামী মানুহে ই আচলতে আহ মানে তোমাৰ এতিয়া মই সেইটো কথা ক'বলৈ যাওঁতে আমাৰ অসম চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা ক'ব লাগিব চন্দ্ৰপ্ৰভা শইকীয়া নি সেই সময়তে তোমাৰ স্বাধীনতা কালৰ সময়তে তেখেতে কি কৰিছিলে গম পোৱা এখন চাইকেল ললৈ চন্দ্ৰপ্ৰভান শইকীয়ানিয়ে গোটেই অসমৰ প্ৰায়ভাগ গাঁওতে কি কৰিছিলে মানে এটা সজাগতামূলক এটা ব সেই বাৰ্তা দিছিলে যে আমাৰ ছাত্ৰীসকলক পঢ়োৱাব লাগে আমাৰ ছোৱালী সকলক পঢ়াব লাগে লৰাৰ সমান সমান মৰ্যদা দিব লাগে সমান অ লাগে আচলতে এই বস্তুতটো বৰ্তমান সময়ত ডিজিটেল মাধ্যমতোয়ে আজিকালি যথেষ্ট খিনি ধৰা ৰিভলিউচনটো আনিছে যদিও কিন্তু তোমাৰ কি হৈছে মানে সেই বস্তুবোৰ আচলতে যথেষ্ট সংগ্ৰামৰ জৰিয়তেহে আহিছে পৰিৱৰ্তনটো আৰু মই বিচাৰো যে এই পৰিৱৰ্তন আহক চৰকাৰে যথেষ্ট খিনি আজিকালি লৈছে কিন্তু মই এইটো কথাত এতিয়া যথেষ্ট বেয়া লাগে কাৰণ এতিয়াও বৰ্তমান সময়ত যদি চাবলৈ যোৱা নাৰীক আচলতে উচিত সন্মান আমাৰ সমাজে এতিয়াও দিব পৰা নাই কাৰণ ইমান খিনি ঘটনা তুমি আজি দে দেখিছাই ৰাজ ৰাজস্থানত সেই ঘটা ঘটনাটো দেখিছা যে বাৰ তেৰ বছৰীয়া এগৰাকী কিশোৰী কি ধৰণে আচলতে শাৰীৰিক মানসিক অত্যাচাৰ কৰা হৈছে সবলীকৰণ বুলি ক'লে কেৱল টকা টকা পইচা কেইটামান দি তেওঁক আচলতে আত্মনিৰ্ভৰশীল কৰাই নহয় নাৰীক প্ৰকৃত সন্মান কৰা নাৰীক আচলতে- গোটেই আচলতে সমাজত যাতে শুদ্ধ মানে আজি- আমাৰ সমাজখন ইমান খিনি চিকিয়ৰ নহয় যে এগৰাকী মহিলা অকলে- সমাজ এখনত ৰাতি ঘূৰিব পাৰিব, তেনেকুৱা এখন সমাজত আমি গঠন কৰিব লাগিব গম পাইছা নাই। তেনেকুৱা এখন এটা পৰিৱেশ আ' হেৰি কৰিব লাগিব। যেতিয়ালৈকে আমাৰ মাজত সেই মানসিকতাটো- আচলতে থাকিব, তেতিয়ালৈকে আচলতে আমি নাৰীৰ সবলীকৰণ হৈছে বুলি - কব নোৱাৰো। কাৰণ চৰকাৰে দহ হাজাৰ, বিশ হাজাৰ- এটা প্ৰকল্পৰ জৰিয়তে নাৰীক সবলীকৰণ কৰিলে আচলতে সেইটো নাৰী- সবলিকৰণ গোটেই প্ৰকল্পটো বা গোটেই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ হৈ নাযায় বা- সফল হৈ নাযায়। তাৰ কাৰণে লাগিব আমাৰ আচলতে সুস্থ- মানসিকতা সুস্থ আচলতে আমাৰ এটা পৰিৱেশ লাগিব।